হেল্লৌ' হেল্লৌ' অঁ, অঁ কি কিৰিছে, কি কৰিছে? এইয়া ওলাই আহিছিলো।
অঁ অঁ, ভালেই আছে?
উম' তুমি কি কৰি আছা?
মই এয়া বহি আছো, ভৰিতো অলমান দুখ পালো।
পালো, অঁ, কেনেকে দুপ পালা?
এ কালি দৌৰিবলে যাওঁতে পৰিলোঁ, অঁ। বকেটো দুখ পালা নি? একদম পুৰা বকে মানে একদম ওখৰি গৈছে আজি এক্সে কৰি আহিছো গে। অঁ অঁ, এতিয়া ৰিপোৰ্টটো সোমাইহে দিব।
কি হৈছে নহৈছ তেতিয়াহে গম পাম, কালি ৰাতিতকে বহুত বিষ মানে এতিয়া।
অঁ' আজিয়ে আহিয়েই গৰম পানী দি ধূলো বাৰু ভৰী হাত তাপিছত মলম চলম লগাই মেলি শুই দিলো। অঁ'
তাৰপিছত আজি আকৌ এই গাঁৱলীয়া ঔষধ এটা বান্ধি থৈছোঁ।
উখৰি গৈছে নেকি নাই ন, অ' তেন্তে ভালকে দূখ পালা চাগে আকৌ। খোৱা বোৱা কৰিলোঁ, মই এই ওচৰ মানুহ এঘলে আহিছিলো।
অঁ'
তাতে যাম বুলি ভাবিছো আৰু।
অঁ অ‍ঁ' আমাৰ ফালেও আহিব ক কেতিয়াবা।
কেতিয়াবা। তোমাৰলোকৰ ঘফালে যোৱা নাই বহুতদিন যাম বাৰু। অঁ, অঁ', তাত সুত লগাই আছে নে? তাত লগাই থৈছো অ' চাদৰ লগাই থৈছো, এতিয়া বোৱাই নাই মই। অঁ অঁ কেইখন লগালি, পাঁচখ'ন লগাই ছিলো। চাদৰ, তাপা এতিয়া হেৰি কৰায়ে নাই। ব মে খাইছে আৰু ব আৰুহ, খোৱা বোৱা কৰিলো। খাই বইহে ওলাই আহিছিলোঁ। কি ৰঙৰ চাদৰ লগাইছে বা? আশি পকোৱা চাদৰ লগাইছিলো।
অঁ অঁ' ফুল কি ৰঙৰ?
ফুল কি ৰঙৰ? ফুলটো ৰঙা দিছো। অঁ' অঁ' অঁ' ৰঙা ফুল।
উম' ইয়াৰ পিছত আকৌ কিবা লগাব নে?
ইয়াৰ পিছত মেখেলা লগাম বুলি ভাবিছো, জানো কি হয়?
অঁ' এই আপুনিয়ে মই যে কথাটো যে পাতিছিলো যোৰ কাপোৰ লগোৱা কি হ'ল? সেইটো কেতিয়া হ'ব?
কি হ'ল সেটো কেতিয়া হ'ব? জোৰ কাপোৰ লগাম ৰ'বা, বাৰিষাটো গৈ লক এ বাৰিষাত লগাবলে নহয়। বাৰিষা গৈ লওঁক তাৰ পাছতে লগাম আওঁ। বাৰিষাটো বাৰিষা যোৱাক, তাৰপিছতে দুয়োজনীয়ে লগাম। মই ভাবি আছোঁ মানুহজনী কতনো গ'ল অ' লগাম লগাম তাকে ভাবি আছোঁ মান কলোঁ কিনো কৰিলে আৰু লগাম ঐ। মানে বাৰিষা যে বাৰিষা চিজনতো যাওঁক বুলি ভাবি আছোঁ আৰু ল'ৰা ঠিকে আছে? ল'ৰা ঠিকে আছে, ল'ৰাও আহিছিলে, খেলি আছে। ল'ৰা পুৰা খেলিছে। ইহঁতৰ ঘৰত লগৰ ল'ৰা পাইছে আৰু একদম পৰীক্ষা আদায় নেকি? পৰীক্ষা আদায় হ'ল।
অ' অ' বাকী খুৰা ঠিকেই আছে?
খুৰা ঠিকে আছে? বাকী খুৰা ঠিকে আছে অ' ইহঁতৰ ঘৰত পাণ দুখিলা মান পাইছোঁ। বুটলিছোঁ। পথৰ পথাৰটো নাই হোৱা হাল বাই পথাৰ অকমান ওচৰত, অকমান আঁতৰত।
অহ'অহ' এই ওচৰ হ'লে ভাল অ' মানে ৰ'দ ওলালে গুছি আহিলে, আকৌ আবেলি
আবেলি পৰত অকণমান যাবলৈ মন যায়। কিন্তু আঁতৰত হ'লে সেইটো মন নাযায়। এই মোৰ আকৌ দুইবেলা আৰু পথাৰত গৈ বেয়া পাওঁ। অ' সেইটো হয়য়ে এবাৰতে আজৈয় হৈ আহিব লাগে ন, উম। বোকা ল'লে মানে এবাৰতে লৈ আজৰি হ'ব লাগে। এই দুবাৰ দুবাৰ বোকা ল'বলৈ মন নাযায় অ'
তাকেহে, পাচলি খাৰধি আছে নে ঘৰত?
আছেনে ঘৰত? পাচলি খাৱদি ঘৰত কুন্দুলি কেইটামান থৈ আহিছোঁ। তাৰপাছত এতিয়া এই বান্ধৱীজনীয়ে হেৰি দিছে, পুৱা কল এটা দিছে। ভাজি খাবলে কৈছে।
কি দিছে?
কি দিছে? পুৰা কল দুটা দিছে, ভাজি খাবলে কৈছে। মই বোলোঁ হ'ব দে। অ' অ' পুৰা কল খালে ভাল বাৰু দেই উম, উম।
উম। আমাৰ বাৰীতো আছে। আমাৰ বাৰীত পুৰা কল আছে, মালভোগ কল আছে, ধিমনি কল আছে।
কল আছে, চেনি কল আছে, ভীম কল আছে অ' জাহাজী কল আছে অ'।
অ'।
হেৰিয়াৰ পৰা আহিছেনে, এই ইয়াৰে তাৰপা, বাদবাকি ঘৰত সকলো ঠিকে আছে? বাদবাকী ঘৰত ঠিকে আছে বাৰু। তাৰপা তোমাৰ কলেজ নাই আৰু এতিয়া।
আমাৰ কলেজ মানে ইন্টাৰ্ণশ্বিপ হৈ আছে।
ছে
তাৰপিছত ইণ্টাৰ্ণশ্বিপৰ এতিয়া পৰীক্ষা হ'ব আৰু
তাৰ পৰ পৰীক্ষা কেতিয়ালে হ'ব? পৰীক্ষা ল'ব মানে, তাকে পৰীক্ষা হেই আমাৰ সোমবাৰে ল'ব। অ' আমাৰ তাই ফোন কৰিছিলে নে তোমালে?
অ' নাই কৰা, নাই কৰা।
কৰা অ'। অ' মইয়ো কৰা নাই, সময়ো পোৱা নাই। অ' মই বোলোঁ ফোন কৰিছিলে নেকি বোলো? মই এই এফালে গৈছিলোঁ মানে লগৰ এজনীৰ ঘৰলে তাৰ পাচত এই আহিছোহে। ইহঁতৰ ঘৰ আমাৰ এই মই অহা মানুহ ঘৰৰ কাষতে হে হেৰী ইচকচৰ হেন্দালি এখন দিছৈ। যে ইমান ওপৰত দিছে কেনেকে পাৰি খায় বাৰু সিহঁতে কি বস্তু? ইস্কছ এজোপা দিছে, ইমান ওপৰত হেন্দালি দিছে কেনেকে পাৰি খায়। হাকুটি লগাই। চাগে। লাগিল নাই লগা কিন্তু এতিয়ালৈকে দেখা নাই কিন্তু পাৰি খায় কেনেকে? ইমান ওপৰত আছে কেনেকে খাব বাৰু অ।
পাৰিব আৰু তেনেকে কিবা সুবিধা কাৰণেহে দিছে চাগে ইমান ওখ কে।
তাকে তোমালোকৰ মাহঁতে কি কৰি আছে?
মায়ে এয়া গৰু আনিবলৈ গৈছিলে এয়া আনি পাইছেহি।
অঁ-অঁ। আপুনি ঘৰলে আহিলে নে কি? মই ঘৰলে আহি ওলাইছোঁ আৰু যাবলে যাম আৰু।
অঁ-অঁ-অঁ-অঁ! বতৰ কেনেকুৱা সেইফালে আপোনালোকৰ সেইফালে?
সেইফালে আপোনালোকৰ সেইফালে। বতৰ পাই এইফালে অকমান ডাৱৰীয়া হৈ আছে বৰষুণ দিব চাগে ৰাতিলে দেই।
দিনত দিছে নে?
বৰষুণ আহিব। দিনত দিছে নে? দিনত এতিয়া দুপৰীয়া দিছিলে অকমান ইমান ডাঙৰ কে নাহিলে বাৰু কিন-কিন, কান-কানকে দিলে আৰু। অকমান।
অঁ-অঁ! মইও ওলাই গৈছিলো ইমান বৰষুণ আমাৰ এইফালে নাই বাৰু ইমানকে।
বৰষুণ আমাৰ এইফালে নাই বাৰু ইমানকে। অঁ!
মই যৰলৈ গৈছিলো মই বহুত বৰষুণ দেখিলোঁ। মই ভাবিছো চবতে দিছে বুলি ভাবিছিলো আক'।
দিছে বুলি ভাবিছিলো আক'। নাই দিয়া, নাই আমাৰ এই বৰষুণ আহিলে আজিকাল লগতে বিজুলী ধেৰেকণিও আহে আকৌ। ভয় লাগে। অঁ! সেইটো কাৰণে ভয় লাগে আকৌ ধেৰেকণি মাৰিলে।
মই বিজুলী ঢেৰেকণি সঁচাকে আজিকালি কিবা এটা হৈছে ইমান ঢেৰেকণি মাৰি ইমান কিবাকিবি হৈছে সেইকেইটিও। সিটো চব ঢেৰেকণি য'ত হৈছে।
অঁ ঢেৰেকণি য'ত হৈছে। অঁ-অঁ! তোমাৰ নবৌহঁতে
আহ নবৌহঁতে ফোন এজনীয়ে কৰিছিলে অথনি।
এজনীয়ে কৰিছিলে অথনি। অঁ!
পিছে বাকী কেইজনী খা-খবৰে নাই। জানো ক'তনো আছে কিনো কৰিছে?
ক'তনো আছে কিনো কৰিছে? বাকী কেইজনী কি হ'ল জানো সিহঁতৰ দেখোন একো দেখোন খবৰ নাই পকা আম আদাই হ'ল যে খা-খবৰ নাইকিয়া হ'ল। পকা আম আদাই হ'ল যে। অঁ এ আদাই মানে আমাৰ ঘৰত শেহতীয়া এজোপা আছে আহিব। আছে নি তোমালোকৰ ঘৰত? এতিয়া খাব হ'ব। অ‍ঁ এজোপা আছে এতিয়া খাব হ'ব আৰু। তাৰমানে আমাৰ একনৰ গ্ৰুপকেইটা গ্ৰুপ এটা আছে বোৱাৰী কেইজনী মানৰ পকা আম খাই। এইয়া যদি মই পকা আমৰ খা-খবৰ নাইকিয়া হ'ল আজি চ চাৰি দিন মান হ'ল। কি হ'ল জানো সিহঁতৰ? আম গছ খতম হৈছে যে। অঁ তাক তাকে আম গছৰ। আমাৰো সেই এজোপা হে আছে গে। অঁ!
এনেই ইমান আম থাকে আমেই আম হৈ থাকে, এতিয়া আমেই নাই।
এতিয়া আমেই নাই। তাকেহে ময়ো গৈ থাকো নি ইহঁতৰ ঘৰপা।
হুম-হুম! চাহ-তাহ খালে নে?
চাহ খালে নে? চাহ পানী খালোঁ। গাখীৰ চাহ অকমান দিলে, একদম চাহ খাবলে তুফান আহিছো বাৰ্থডে বুলি কৈ পেলাই খাইছো নহ'লে নিদিব যে চাহ। বোলো বাৰ্থডে আছিলে দে-দে চাহপানী দে বোলো। অঁ! বাৰ্থডে হেনো এনেই আৰু। মিচাকে বাৰ্থডে পাতিছোঁ।
তাকেহে। খবৰ ঠিকে নাই অ এইবোৰ ভৰি-হাত- তে দুখ পালো আও-
অঁ'
কালিৰ পা কেকাই কেঠায়ে আছো।
কেকায় কেঠায়ে আছো। অঁ, মোৰ তাকে ভৰিগিটা বিখায় বিখায় আছে, উম' কলগছকে খাওঁ নেকি পচলা।
পচলা খালে ভাল নিকি?
খালে ভাল। পচলা খালে ভৰিগিতাৰ বিষতো ভাল হব নিকি, ভৰিবোৰ বৰ বিষ- বিখাই বিখাই থাকি-
আয়া মা উম উম তাকেহে, মোৰ কিবা এটা হৈছে আজি-
মোৰ কিবা এটা হৈছে আজিকালি কিবা এটা হৈছে একদম দুখেই পায় থাকো। হুম হুম' তাকে আজি আকৌ শনিবাৰ নহয় আজি পচলা খুৱাই নাই নহয় এদিনো আকৌ আজি শনিবাৰে- খাব নোৱাৰো, কাইলেহে খাব লাগিব অঁ তাকে কাইলেহে খাব লাগিব। পচলা খুৱাই নাই এইবাৰ। ব'হাগতে খাই থোৱা হ'লে পাইলো হেতেন, এবাৰ খোৱাও নাই যে।
অঁ বহাগতে খাই থলে খাব পাৰি নি?
বহাগতে খাই থলে খাব পাৰি মই খোৱাই নাই এইবা।
অঁ অঁ আমি খাইছিলো বাৰু।
ছিলো বাও। অঁ'
আমিও খাই থাকো কেতিয়াবা বহুত দিনৰ মোৰে মোৰে।
নবৌ এজনিয়ে চিঞৰিছে মই কৈছো ৰবা। কাৰেণ্ট নাই নি? আমাৰ সেইফালেও নাই চাগে কাৰেণ্ট ঠিক নাই।
উম, আজিৰ দিনত কাৰেণ্ট মাত্ৰ এবাৰ আহিছে।
এবাৰ আহিছে। অঁ,
কাৰেণ্টটো আজি-
বৰষুণ অকমান অকমানকে কিন কিনাইছিলে যে সেইকাৰণে কাৰেণ্টো কাট- তি দিলেনি বাৰু?
কাৰেণ্টো কিবা এটা হৈ যায় এ, বৰষুণ আহিব হে আজিকালি একদম মানে মোৰ একদম বহুত মচন উঠি যায়। খঙ ওঠি যাই একদম, কাৰেণ্টটো মানে বৰষুণে কিন কিনাব পাইহে কাৰেণ্টটো লগতে যাবই। বোলে বিজুলি ধেৰকণি মাৰিছে বতাহ আহিছে সেইটোও বেলেগ কথা।
সেইটোও বেলেগ কথা অঁ।
উম, অকমানকে বৰষুণ যাক দিবলে বতৰটো গোমা কৰি আহিব হে কাৰেণ্টোৱে আগ ধৰিতে গম পায় নেকি?
অঁ অঁ।
তাকেহে। লৰাটো দেহাটো ঠিকে আছে ডক্টৰ ওচৰলে নিছে বুলি শুনিছিলো। ল'ৰা ডক্টৰ ওচৰলে নিছিলো তাপা এতিয়া ভাল হৈছে বাৰু হেৰি এই স্কিনৰ প্ৰব্লেম হৈছি- ছিলে তাৰ এতিয়া হেৰি হৈছে বাৰু স্কিনটো ভাল হৈছে বাৰু স্কিনটো।
অঁ অঁ পৰীক্ষা কেনেকুৱা কৰিছে?
কৰিছে? পৰিক্ষা এদায় হল আজি।
অ, কেনেকুৱা হ'ল?
পৰীক্ষা ভাল হৈছে বুলি কৈছে এতিয়া কি হয় আৰু।
উম লৰা ছোৱালী আৰু
তাকে মই স্কুললে যাব লাগিব স্কুলত গৈ পেলাই চাবগে লাগিব পৰীক্ষা কি লিখিলে চাবগে লাগিব। সোমবাৰেলৈ যাম নেকি।
অ অ অ যাব এতিয়া প্ৰাইমেৰী ষ্টেজটো অকমান ভাল হলেহে আগলে অকমান ভাল হ'ব।
অ এতিয়াপা এতিয়াৰ পৰা চাব লাগিব তেতিয়াহে হ'ব।
উম
উম, আমি আগতে কথাবোৰ গুৰুত্ব নিদিলো যে। উম।
এতিয়া ঠগ খাইছো বহুত
বহুত তাকেহে মই সেইকাৰণে সি যাব লাগিব, সি এটা নাহিলে সিহঁতৰ ঘৰতে ৰখিয়ে দিলে।
উম
মই নাযাওঁ বোলে মই অকমান দেৰি থাকো বোলে থাক মই যাওঁ।
পথাৰলে কেতিয়ামানলে নামিব?
পথাৰলে দেৰি আছে আৰু দহ দিন মানৰ পিছতহে হ'ব।
আহ তাৰ আগতে আমাক পাৰিলে আহি যাবচোন ভাত এসাঁজ খোৱাকে।
যাব লাগিব উম।
ভাত খোৱাকে আহিব, আহা আগত অহা আগত ফোন কৰিব দেই।
খেতিলে নমাৰ আগত যাব লাগিব, ফোন এটা কৰিম বাৰু আগদিনাখনে বাৰু।
উম আগদিনাখন ফোন কৰিব।
উম
বাকী কেনিবা ফুুৰবলৈ মেলিবলৈ গ'ল নাই?
ফুৰিবলৈ মেলিবলৈ নাই নাইযোৱা, লৰা পৰীক্ষা আদায় হৈছেহে গৰ বন্ধ এতিয়া হলে মানে যাম আৰু বিয়া এখনো আছে। ঘৰ ঘৰৰ ফালে বিয়া এখনো মাতিছে বাৰ তাৰিখলৈ। তাৰপৰা আকৌ মায়েও অথনি ফোন কৰিছিলে, অ। তুলনি বিয়া। তুলনি বিয়া নেকি? উম। মাই অথনি ফোন কৰিছিলে ত্ৰিশ তাৰিখলৈ হেনো সিহঁতৰ নাম বৰ সবাহ পাতিছে তাকে জানো যাবলৈ পাওঁ নে নোৱাৰো খেলৰ বৰসবাহ পাতিছে। আমাৰ খেলৰ আমাৰ নামঘৰ ভাগ ভাঙি থোৱা আছে যে। অ। নাইপতা। কিবা নিয়মটো কৰাৰ কথা শুনিছিলো আকৌ কি হল জানো? নেপাতে চাগে। তাকে জানো মায়ে মাতিছিলে যোৱাও নাই বহুত দিন ঘৰ ফালে তাৰপৰা মায়ে কৈছিলে আহিবি নহ'লে। মই বোলো যদি বিয়ালে যাওঁ সবাহ হলে নাযাওঁ। সবাহলে গ'লে নাযায় যিকোনো এটালৈহে মানে, দুইটালৈ দুইটালৈকে যাবলৈ নহয় মানে।
অ তো আকৌ এতিয়া পথাৰৰ দিনো।
পথাৰৰ দিনো, এতিম এতিয়া আমাৰ আগ ফালৰ মানুহঘৰে হাঁহ পোৱালি খেদি আছে, মোৰ হাঁহ পোৱালি আহিলে নে নাই জানো।
হয়
হাঁহক খেদি ফুৰিছে। ঠিক আছে হ'ব দিয়ক তেতিয়াহলে দেই। অঁ হব দিয়া মই বাৰু পিছত আজৰি পালে ফোন কৰিম। অঁ আজৰি পালে ফোন কৰিব। অ অ হ'ব।
উম।